তেনে
সুধিছো কি কৰি আছা?
অ আছো ৰ'বা, এনেই আছো।
অ, কিবা খালা? মইও এনে বহি আছো দিয়া বৰ্তমান।
অ কিবা ভা ভাত-পানী খালানে নাই?
ভাত-পানী খাইছো। তুমি খালা নে নাই?
খালো খালো খালো,
ওম আজিতো ৰবিবাৰ আজিতো ৰবিবাৰ কতো, ক'তো যোৱাৰ মানে প্লেন নাই?
নাই, নাই, নাই। এ ঘৰৰে অলপ কাম-বন আছে। তাকে কৰিব কৰিম আৰু।
অ, পিছে আজি মৰো কাম নাই বাৰু। আজি ৰবিবাৰ ঘৰতে আছো, এনে আছো বুলি ভাবিলো মানে তোমালোকক কথা পাতিম বুলি ভাবিলো।
অ ভালে কৰিলা এতিয়া ফোন কৰিলা বহুত দিনৰ মূৰত।
হয়, হয়, মানে অলপ। অ অকণমান আজি অনলাইন পে'মেণ্টৰ ওপৰতে কথা পাতি দিওঁ বা। পেমেট কথা পাতি দিওঁ। হয়, তুমি কোৱা মই কও প্ৰথমতে।
আ অনলাইন পেমেণ্ট,
হয় ঠিক আছে বাৰু ময়ে কৈ দিয়ে আছোঁ,
দিয়া কোন কোৱা,
অ মানে অনলাইন পেমেন্ট আৰু অফলাইন পেমেন্টৰ মাজত মানে, আজিকালি বহুত মানে পাৰ্থক্য দেখা পোৱা গৈছে ধৰা আজিকালিতো বেছিভাগ মানুহে অ, অনলাইন পেমে পেমেণ্ট প্ৰিফাৰ কৰে ন, মানে জিপে হওক বা ফোন পে হওক বা কিছুমান এনে, পইচা পঠাব পৰা বস্তুৱে হওক মানে আগ আগৰ দিনত, মানে এনেকুৱা আছিল যে তোমাৰ বহুত দিগদাৰ আছিল আৰু কিন্তু এইটো মানে আজি, কালি আজিকালি মানে দেখা পোৱা নাযায় কাৰণ ধৰা আ আগতে তোমাৰ, কিছ কিছুমান মানে জেগাতে হওক বা, কাৰোবাক ধৰা পইচা পইচা দিব লাগে তেনেকুৱা ফলত মানে, বহুত মানে দূৰলৈ গৈ তোমাৰ পইচাটো দি আহিব লাগে বা, পইচাটো বেলেগৰ হাতত দি পঠাব লাগে এনেকুৱা মানে দেখা গৈছি, ছিল মানে ধৰা তুমি, উ বেছি পইচা হলেতো নিবৰ দিগদাৰ আছিল, বা ধৰা আজিকালি তুমি ওলাই গ'লে মানে বেছি মানে তোমাৰ যোনটো, পইচা লোৱা বেগ থাকে ন, তাত মানে বেছি পইচা পইচা লৈ নগ'লেও হয় আজিকালি যিহে টো মোবাইলৰ যুগ বা মোবাইলৰ দ্বাৰাই মানে, পইচাবোৰ দিয়া হয়, তেনেকুৱা মানে সুবিধাজনক এটা হৈছে, বা মানে তোমাৰ যিমান বেছি হলেও মানে সোনকালে মানে তত ক্ষণত তাক পঠাই দিব পাৰে মানে ইমান এটা ভেজাল নাথাকে আৰু, সেইটো এটা ভাল হৈছে এতিয়া আগৰ দিনত তোমাৰ,
উম
কাৰণ এতিয়াতো অনলাইনটো যদি এতিয়া হয় কৰ'বাত যদি তুমি, গ'লা আৰু মোবাইলটো ফোন মোবাইলটো থাকিলে আৰু, অ তোমাৰ ধৰা তোমাৰ ধৰা পইচা নাথাকে ধৰ মোবাইলটো থাকিলেতো আজিকালিতো হয়ে, ক'ৰবাত ক'ৰবাত তুমি ইমাৰ্জেঞ্চি বা ক'ৰবাত আকস্মিকভাৱে কৰ'বাত গ'লা মানে কেতিয়াবা, হয় ন কেতিয়াবা যে এ বিপদ হয়। সেই বিপদত তুমি মানে মোবাইলটো থাকিলে বহুত খিনিয়ে হেল্প হয়। তুমি যিকোনো পৰ্যায় আজিকালি এ মোবাইল, জৰিয়তে অনলাইন ব্যৱ অনলাইনটো দিব পাৰা বা হেৰিও সেৱক কৰিব পাৰা তুমি, আৰু চেফটি এটা থাকে তোমাৰ মানে নিজৰ সুৰক্ষা এটা থাকে। এতিয়া ধৰা তুমি, এ পইচা লৈ গ'লা হাতত বা পইচা কেতিয়াবা সেই পইচাটো চুৰি হোৱাতো, চুৰ চুৰি হোৱা হোৱাতো দেখা পোৱা যায় কেতিয়াবা কেতিয়াবা কব কৰ'বাত কৰবাত,
হয় হয় না হয় হয়,
তেতিয়া মানে নিজৰ লগৰ সুৰক্ষা সুৰক্ষা এটা থাকে আৰু পইচা খিনি মোৰ আছে জমা।
হয় হয় আজিকালি মানে এটা যথেষ্ট পৰিমাণৰ, ভাল মানে দেখিবলৈ পাওঁ আৰু মানে ধৰা, তুমি কিবা এটা কিনিবলৈ গ'লা হয়তো তুমি গাড়ী এখনে কিনিবলৈ গ'লা আগৰ দিনত তোমাৰ গোটেই পইচা খিনি হাতত লৈ যায় বা মানে, লগত মানুহ এট- তাতে মানুহ এজন লৈ যাব লাগিছিল বা কোনোবাই হঠাৎ উম মানে ৰাস্তাত ধৰি পইচাখিনি লৈ যোৱাৰ ভয়। বা এনেকুৱা পইচাখিনি চাই থাকিব লাগিব তুমি বা কোনোবাই লাৰিব নেকিত তেনেকুৱা মানে আজিকালি দেখা পোৱা না নাযায় আৰু মানে ধৰা মহ মোবাইলৰ ভিতৰতে থাকিল বা দেখা নাপায় বা ডাইৰেক্ট দি দিলো এনেকুৱাকৈ লৈ আহিব পাৰি। সেই সেইবিলাক সুবিধা আজিকালি মানে অনলাইনৰ দা দ্বাৰা মানে দেখা গৈছে যেনেকৈ তোমাৰ যেনেকুৱা তোমাৰ পইচা এটা দুৰ্বিতি থাকে ন এটা মানে ভালো থাকে এটা বেয়াও থাকে কিন্তু মানে মোক ভাবো যে অনলাইন বা অফলাইনৰ ক্ষেত্ৰতো তোমাৰ মানে ভালো আছে বেয়াও আছে এনেকুৱা বেয়া বুলি ক'বলৈ গ'লে ধৰা তোমাৰ আজিকালি বহুত তাৰ মানে স্কেমাৰ বোৰো ওলাইছে যেনে তুমি বেংকত মানে কিছুমান কিছুমানক দেখিবলৈ পাও যে, ধৰা পইচাটো এনেকৈ লৈ গ'ল তেনেকুৱাই আৰু বা অ টি পি বা এনেকুৱা বস্তু বোৰে সাধাৰণতে আমি যেনেকৈ তেনেকৈ বেলেগক দে দেখাব নালাগে। বা দিব নালাগে সেইবো সেই সেইবোৰ আমি দেখা পাওঁ মানে সেইবো- মানে নিজৰ এটা সুৰক্ষাৰ কাৰণে মানে দিব নালাগে আৰু। যদি মানে দিয়া যায় সিহঁত তাতে ধৰা স্কেমাৰ বোলে লৈ যাব পাৰে মানে আজিকালিতো শুনাই চাগৈ তুমিও বোলে মোকে আমুকৰ পইচাটো লৈ গ'ল এন- কোৱা হল এনেকুৱা বহুত দেখা পোৱা গৈছে মানে আগৰ দিনত এইটো নাছ- হিল আৰু কিন্তু এতিয়া হৈছে। তথাপিও মানে এইটো আজিকালি কমিছে বাৰু মানে বহুতো মানে সুৰক্ষাতটো মানে চাইছেতো চিকিউৰিটিটো মেইন হৈছে আজিকালি চিকৰিট- বেছি বেছি হ'লেপ ভাল তুমি এনে বেয়া বা কিবাৰ ওপৰত অলপ কিবা ক'ব পাৰিবা?
পাৰিম পাৰিম প্ৰথমে ফোনটো কলাই বা ধৰা অনলাইন পেমেন্টটো ধৰা মানে কেতিয়াবা ধৰা তুমি কিবা কৰ'বাত গ'লা মানে ধৰা কি কিছুমান নামত গ'লে কিছুমান মানে টাইমত মানে কি হয় অনলাইন যেতিয়া তুমি হলে নাম্বাৰটো গুছে বা খোজন লগে লগে কেতিয়া মানে অটি পি চটিপি আহে অ টিপি অহাৰ লগে লগে কেতিয়া মানে বেয়াও হ মানে একপিনে বেয়াও হয়। বিয়াই পিনেও গুচি যায় অনলাইন তেতিয়া মানে তেওঁ মানে নিজৰ মানে নিজকে মানে কেনেকৈ ধৰা পেমেণ্টটো ধৰা তোমাৰ লগত থাকিল মোবাইলতে এন জি পে হওক বা কিবা মোবাইলততে আছে তোমাৰ কিন্তু মানে যিমান হওক মানে এনেকুৱা মানে থগ প্ৰৱঞ্চনা মানে অলপ দূৰত থাকিব লাগে আৰু কিছুমানে থাকে ন কিছুমানে মানে ত ফকু অঞ্চনা কৰে আৰু তাৰ পৰা মানে সেই মানুহৰ পৰা মানে দূৰত, দূ দূৰত থকাতো বহুতো মানে বাঞ্চনিও আৰু।
হয় হয় এইবোৰ আমি দেখি থাকোঁ বাৰু। মানে ধৰা আগৰ দিনত এইটো নাছিলে যে কিন্তু আগৰ দিনত টা দিগদাৰে আছিলে মানে ধৰা কিছুমান মানে পইচাৰ ক্ষেত্ৰতে মানে বহুত খিনি দূৰ দূৰণি লৈ যাব লাগে। বা কাৰ কাৰোবাৰ তোমাৰ বেমাৰে হ'ল হস্পিতাল এখন লৈ গলা আজিকালিটো তোমাৰ ফোনৰ যোগেদি মানে ফোনটো কৰি দিলে মানে হঠাৎ মানে লগা হ'লে অলপ পইচাটো দিছো এনেকুৱা কিন্তু আগৰ দিনত তুমি এইটো নাই। নাছিল বা বেলেগক খুজিলেতো বেলেগে নিদিয়ে। তুমি ধৰা তাকে ফোন কৰি তুমি যাব দিব লাগিব। তাৰ লগে কয় ক'ত আছা ক'ত নাই এনেকুৱা লগ কৰিব লাগিব। কিন্তু এই এতিয়া মানে সেইটো দেখা পোৱা নাযায় আৰু সেইটো এটা ভাল হৈছে।
অ সেইটোৱে, সে সেইটো
কিন্তু আগৰ দিনত সেইটো দিগদাৰে আছিলে বা যাব লাগিব তুমি যা যাবৰ কাৰণেও গাড়ী নাপাবা মানে ধৰা এনেকুৱা টাইপৰ বহুত মানে দিগদাৰ দেখা পোৱা গৈছিলে।
উম, উম হয়, হয়, হয়। টোৰাগ কেতিয়াবা ধৰা তোমাৰ ঘৰৰ পৰিয়ালৰ মানে তুমি ধ দূৰত থাকিলা আৰু দূৰত থকাৰ পিছত যদি কিবা পৰিয়ালৰ কেতিয়াবা ধৰা চিকিৎসা কৰিব লগা হ'ল, ডাঙৰ মানে বেমাৰ হ'ল তেতিয়া মানে তুমি ধৰা কবাত কামৰ হিচাপত বাবে ব্যৱসায় কৰিবৰ কাৰণে কৰবাত মানে গ'লা।
হয়।
যোৱাৰ পিছত মানে তাতে এ কি কোৱা এ তুমিতো পইচা পঠাব নোৱাৰা তাৰলৈকে মানে। পইচা ধৰা তোমাৰ যদি অনলাইন পেমেণ্ট থাকিলে ঘৰত হোৱাৰ লগে লৈকে মানে পুৰা দা পুৰা পঠাব পাৰা বা আৰু মই সহায় কৰিছো। সহায় কৰবও পাৰা আৰু তুমি সেনেকুৱাকে। বহুত ক্ষেত্ৰতে আজি-কালি মানে দূৰ দূৰণিৰ পৰাটো হয়ে আৰু এনে এনেটো যদি অফলাইন তোমাৰ লগত পইচা আছে তুমি সেই পইচা মানে কেনেকৈ সহায় কৰিবা? অ বহুত দিগদাৰো হয় কেতিয়াবা কেতিয়াবা।
হয়, এইটো আমি দেখি থাকো বাৰু। মানে ধৰা তোমাৰ হাত তোমাৰ হাতত আছে কিন্তু মানে হঠাৎ লগা হ'লে তুমি অফলাই অনলাইনত নাথাকিলে মানে বহুত দিগদাৰ হৈ যায়। মানে তুমি দিব যা দিব যোৱাতে প্ৰব্লেম হৈ মানে কেতিয়াওটো তুমি যাব নোৱাৰিবা। সেই সেই সময়ত মানে পইচাটো পোৱা পোৱাৰ মানে বহুত টান আৰু। বা কোনেওটো তোমাক এদ এই এদিন অচিনাকি হলে কোনেও তোমাক বিশ্বাস নকৰিব। বোলে তুমি এনে এনেকুৱা ফাছি আছা। ম মক এই মোক টকা এটা দিয়া এনেকে ক'লে কোনোবা কোনোটো নিদিয়ে ন? সেইটো কাৰণে তোমাৰ ইটা যেতিয়া অনলাইন পেমেণ্টটো থাকিব তেতিয়া তুমিতো বেলেগক বেলেগক খুজি দিব পাৰিবা বা লগৰ বা চিনাকি হওক। বা মানে তুমি যাৰ লগত ভাল তেনেকুৱাকে পঠাই দিলে তেতিয়া মানে দিগদাৰীটো নহয় আৰু। যথেষ্ট পৰিমাণৰ ভাল হৈছে এইটো আৰু আগুৱাই যাওক এইটো মই ভাবো।
উম, বহুত ক্ষেত্ৰতে বহুত ক্ষেত্ৰতে ভালেই হৈছে। কাৰণ এতিয়া তুমি মোবাইলটো যদি লৈ ল লৈ যোৱা থাকা মোবাইলটো যদি তোমাৰ হাতত থাক তোমাৰ মানে চিন্তা নাই আৰু যে যিকোনো মানে ধৰা যি আজি-কালিতো চবৰে অনলাইনটো হৈছে। ছ সকল সকলো ক্ষেত্ৰত তুমি বজাৰ কৰিব যোৱা তাতো অনলাইন পেমেন্টটোতো হৈছেয়ে। সকলো সকলো ক্ষেত্ৰতেটো এতিয়া হৈছেই অনলাইন পেমেণ্ট।
হয়, হয়। বা আজি-কালি বজাৰত গ'লেও তুমি অনলাইন পে'মেণ্ট কৰিব পাৰা বা এটা বস্তু ভাল হৈছে যে আগৰ দিনত তুমি পাঁচশ টকা এটা লৈ গ'লে হয়তো তুমি ডে ডেৰশ টকা বস্তু এটা ল'লা। এইটো খুচুৰা বিচাৰি থ থাকিব লাগে। কিন্তু ত আজি-কালি সেইটো নহয় আৰু মোবাইলত ধৰা তুমি যিমান লাগে সিমান সুদা পেমেন্ট কৰি দিলা দাইৰেক হৈ গল। সেনে সেনে কুৱাও মানে সৰু-সুৰা দিগদাৰবোৰ আমি দেখিবলে পাওঁ। মানে ধৰা নাথাকে ন? এজন দোকান দোকানটোত মানে সদায় যে খুচৰা থাকিব সেই
হয় হয় এইটো হয়।
তেনেকুৱাও সমস্যা সমস্যা মানে আমি দেখিবলৈ পাওঁ।
উম সেইটো হয়। আজি-কালিটো হয় কিন্তু দোকানত মানে ধৰা অনলাইন পেমেণ্টহে চলে। যিমান যি হওঁক কাৰণ সকলো মোবাইল থাকে। মবাইল থকাৰ পিছতো সকলোৱে দোকান অনলাইন পেমেণ্টে দিয়ে, খুব বেছি কম পৰি- মানৰ মানুহে ধৰা টকা পইচা এনেকুৱা লেন দেন কৰে আজিকালিত- অনলাইনে দিয়ে বহুত ক্ষেত্ৰতে আজিকালি, বহুত খিনি সহায় কৰিছে। সাধাৰণ জনতাক-
হয় হয় হয়। মানে অনলাইনৰ ক্ষেত্ৰত আমি বহুতখিনি সহায় পাইছো, বা আমাৰ ধৰা বহুত মানুহৰে সহায় হৈছে। এইটো মই ভাবো ঠিক আছে বাৰু তোমাৰ লগত আজি অনলাইনৰ বিষয়ে কথা পাতি বহুতখিনি কথা জানিব পাৰিলোঁ। অশেষ ধন্যবাদ পিছলৈ লগ পাম। ঠিক আছে বাৰু ধন্যবাদ।